হয়, আপুনি কি কৰি আছে?
এ আছো এনে কি কৰি আছা?
ময়ো আছোঁ এ অ' মানে কাপোৰ চিলাব লাগে যে। সে তাকে কাপ সেই চিলাব কাৰণে কাপোৰ এযোৰ উলিয়াইছোঁ চিলাব কাৰণে দি থৈ আহোঁ।
অ'অ' কাপোৰ চিলোৱা মেচিন আছে তোমাৰ?
মোৰ মেচিন নাই। মানে ওচৰতে আছে যে সেই তাকে দি আহো বোলো।
অ', অ'। অ' কাপোৰ চিলোৱা মেচিন এটা থাকিলেও মানুহৰ বহুত সুবিধা হয় দিয়া।
উম, হয়।
নিজৰ উপাৰ্জন হৈ থাকে ন?
হয়।
এতিয়া তোমাৰ দুযোৰ যদি কাপোৰ চিলোৱা তুমি এ দিনে যদি দুযোৰ কে চিলালেও বাৰ শ টকা হয়।
হয়।
এযোৰ কাপোৰত ছশ টকাকে হয়নে?
উম।
ইমান লাভ হয়, আমাৰ বাইকী মানুহ বিলাক তাৰ মানে উপাৰ্জনৰ ৰাস্তা সেইবিলাকে।
অ'।
মেচিন মেচিনত চিলাই শিকিব লাগে।
অ
উপাৰ্জনতো তেনেকেই কৰিব লাগিব ন মানুহে।
উম। তাকে কাপোৰ বিলাক চিলালেও দাম ইমান লয়। কিনিব গ'লেওঁ কাপোৰৰ দাম বহুত।
উম, উম বহুত। আৰু তোমাৰ এটা এটা ব্লাউজত তোমাৰ চাৰে তিনিশ চাৰিশ টকা চিলাওঁতে হয়নে?
হয়।
উম, বহুত দাম সেইটো কাৰণে মানে নিজেই শিকি পেলাই চিলালে সেইটো কিন্তু বহুত লাভ হয়।
হয়।
সেইটো কাৰণে নিজে শিকি চিলাব লাগে। ময়ো ভাবি আছো অ' চিলাইটো শিকিম বুলি।
অ'।
শিকি পেলাই মই বোলো তেনেকে দোকান এখন দি বহিব পাৰিলেও বহুত কামত আহিব। এতিয়া তোমাৰ পূজ জা আহিলে বিহু আহিলে সেইটো সময়ততো মানুহে বহুত কাপোৰ চিলায় ন?
উম।
তেনেকুৱা
কে বিয়াত ন পৰিয়ালত বিয়া এখন থাকিলেওঁতো আজিকালি নতুন কা পোৰ নহ'লে নহয়ে।
নহয়, আজিকালি মানে তোমাৰ কিবা এটা অকেজন আহিলেই কাপোৰ লাগেই আৰু।
হয়।
কাপোৰ লাগেই, সেইটো কাৰণে মানে চলণীটো চিলাইটো যদি শিকো তেতিয়াহ'লে লাভে আছে শিকিব পাৰিলে।
হয়।
তুমি শিকিছা নেকি?
মই তেনেকুৱা হেৰি মেচিনো মেচিন এটা কিনি পেলাই শিকিম বুলি আছো হে।
অ', অ'।
এনে দহি গুঠিব জানো, সৰু সুৱাকে অলপ-চলপ জানো আৰু, ভাল কে বোলো শিকিব লাগিব।
অ'।
অ', উম।
ভালকে শিকিলে তেতিয়া বেলেগৰ কাপোৰো চিলাব পৰা যাব।
হয়।
উম। এইবিলাক শিক, আমাৰ মাইকী মানুহৰ আৰু উপাৰ্জন কি আৰু ন? সেইবিলাকৰ পৰাইতো হয়।
হয়।
মাইকী মানুহেতো উপাৰ্জন, আজিকালিতো কোনো বহি নাথাকে নহয় এনেই। চিলাই শিকি পেলাই তুমি দোকান, দোকান খুলিবও প্ৰয়োজন নাই, ঘৰতেও যদি তুমি চিলোৱা, দি পেলাই ঘৰতে দি যাবহি, হয় নে?
হয়।
তোৰ কাৰণে নিজৰ মানে হাতৰ বিদ্যা এটা লাগেই, আজিকালি দেখিছা কাপোৰ বলেও কিমান পইচা।
উম।
কাপোৰ চিলালেও পইচা, মানে মানুহে কৰিব জানিলে আমাৰ ইয়াতে বহুত কামেই কৰিব পৰা যায়। ঘৰতে থাকি ন।
হয়।
উম।
মই, ময়ো সে তাকে ভাবিছোঁ‌ হেৰি এ মেচিনটোকে শিকি লৈ পেলাই কাপোৰ চিলোৱাটো বোলো কৰিব লাগিব, মানে এতিয়া দহি গুঠিব জানো ধৰ, ওচৰে পাঁজৰে দুই এজনে দহি গুঠিবৰ কাৰণে দিয়ে এতিয়া চিলাইটো শিকি ললে ধৰ আৰু অলপ ভাল হ'ব।
অ'-অ', তেতিয়া সুবিধা হব আৰু, তুমি দহিও গুঠিলা, কাপোৰ চিলালা, তেতিয়া উপাৰ্জনটো অকমান বে ছি হ'ব, আৰু দহি গঠিলেতো তোমাৰ যি নহওক দুটকাটো পোৱা যায় ন।
উম।
সেইটো কাৰণে সেইবিলাক কাম কৰিব লাগে।
উম, আজিকালি ধৰ এজনৰ ওপৰতে চলি থাকিলেও নহয়, ল'ৰা ছোৱালীও ধৰ পঢ়া শুনাৰ পৰা ধৰি চব কৰিব লাগে হয়।
উম আৰু বস্তুৰ দাম যি বাঢ়িছে, তুমি এজনৰ ভৰ কৰি তুমি চলিব নোৱাৰা।
হয়।
সেইটো কাৰণে মানে আজিকালি চবেই কাম কৰিব লাগে, অকল এজনে কাম কৰি তুমি ঘৰ চলিম বুলি ন-ভাবিলে, মানে কি হয় অসুবিধা হৈ যায় ন যিমান যি হ'লেও। এতিয়া দুইফালে যেতিয়া সমানে কৰিবা তেতিয়াহ'লে উপাৰ্জনটো বেছি হয়, আৰু আজিকালি বস্তু-্ যি দাম বাঢ়িছে পইচা মানে এটকা দুটকাত একো কামেই নহয়।
হয়, কি
বহুত, প্ৰত্যেকটো বস্তুৱে তোমাৰ মেডিচিনৰ পা ধৰি, খোৱা বস্তুৰ পৰা ধৰি, কাপোৰ-কানিৰ পৰা ধৰি ন, চব বস্তু দাম বাঢ়িছে সেইটো কাৰণে মানে আমাৰ মাইকী মানুহ বিলাকেও এতিয়া উপাৰ্জন কৰিব লাগে আৰু
অ
আৰু তোমাৰ এতিয়া ঘৰতে যদি হাঁহ, কুকুৰা পুহিলা বা গৰু, ছাগলী পুহিলা সেইবিলাকৰ পৰাওতো উপাৰ্জন হয় ন তে তুমি ঘৰত গৰু, ছাগলীও ৰাখিলা তাৰ পিছত আকৌ কাপোৰো বলা বা কাপোৰ চিলাই কৰিলা কিমান এটা উপা
উম
হে টাইম দিব লাগে আৰু সেইবিলাকত টাইম দিব পাৰিলে কৰিব পৰা যায় আৰু
অ মাইকী মানুহে ঘৰত থাকি সেইবিলাক কৰিলেহে আৰু কাপ পোৰ ৱোৱা হওক মেচিন চলোৱা উম আৰু উম
আৰুনো কি কৰিবা এতিয়া মানে আমি আমি এতিয়া এনেই বহি থাকিব নালাগে আজি-কালি চৰকাৰেও তো কিমান সুবিধা দি আ ছে ন
উম সুবিধা দিছে
বোৰ সুবিধা দিছে এতিয়া কিছুমানে তোমাৰ দহ হেজাৰ টকা আঁচনি পাই পেলাই কিছুমানে মেচিন লৈ মেচিন শিকি আছে চিলাইটো শিকি আছে হয়নে
শিকি আছে অ
উম তেনেকে এতিয়া আকৌ পঁচিশ হেজাৰ দিব পঁচিশ হেজাৰ পোৱাৰ পিছত আকৌ মাইকী মানুহে কিবা এটা কৰিব পাৰিব বা কিছুমানে গৰু, ছাগলী পুহিছে কিছুমানে হাঁহৰ ফাৰ্ম খুলিছে তেনেকেই কাম কৰি আছে চবে
এ দহ হেজাৰতো পাওঁতে মোৰ
হে কোৱা কোৱা
দহ হোজাৰতো পাওঁতে মই সেই কাপোৰ লগাইছিলো এতিয়া ৰিহা লগোৱা হৈ আছে
অ অ
ৰিহাকে বুই আছো আৰু
অ তুমি কাপোৰ বোৱা ন
অ
কাপোৰ এনেই কি বিক্ৰী কৰা নে
বিক্ৰী কৰা মানে ওচৰে পাজৰে ধৰ বেলেগলে দিয়া নাই বৰ্তমানলৈ ওচৰ পাজৰে ধৰ ওচৰ কেইজনী দিয়া হৈছে আৰু।
অ এনে বাহিৰলে নিদিয়া
এতিয়া মানে লাহে লাহে দিম বুলি ভাবিছা আৰু এতিয়া লাহে বোল লাহে বোৰ ডাঙৰ কৰিম আৰু।
অনলাইন চিষ্টেম কৰা আৰু তেতিয়া মানে তুমি কি আমি বিলাকেও তো ল'ব পাৰিম ন তে তিয়া
উম
আমি যেতিয়া বব কৰিব নাজানা মানুহ তোমালোক বিলাকে যেতিয়া অনলাইন দিবা আমিও বোৱা কাপোৰ এখন পিন্ধিব পাৰিম।
হয়
অনলাইন কৰা অনলাইন যদি কৰা তেতিয়া যোগাযোগ কৰি পেলাই আনিব পৰা যাব।
উম, লাহে লাহে ডাঙৰ কৰিম বুলি ভাবিছোঁ আৰু।
অ', এতিয়া তোমাৰ এখন এখন ৰিহাতে তুমিতো কিমানকে লোৱা?
মানে আজিকালি মুগাৰ দাম বহুত যে আচলি মুগাটোতো পোৱা নাযায়ে। এতিয়াহে অলপ ক'ম দামীটো ধৰ বাৰশ তেৰশ তেনেকে বেচা যোৱা হৈ।
অ', অ', অ', চিৰিয়া বাচি বাচি দিয়া ন'?
অ'। কেচবচা বুলি কয় ফুলটো অ'।
সেইটো বাচি পেলাই মানে বৈ আছা?
উম।
বাৰশ তেৰশ।
হয়।
অ', তেনেকেওতো তোমাৰ এতিয়া উপাৰ্জন এটা হৈ আছে ন'। উম। তেনেকে মানুহ মাইকী মানুহে আমাৰ তেনেকেই উপাৰ্জন কৰিব লাগিব। নহ'লে কেনেকে হ'ব, এতিয়া তোমালোকৰ সেইটোতো হাতৰ বিদ্যা এটা আছে ধুনীয়াকে কৰিব পাৰা।
উম।
সেইটো তুমি তোমাৰ যদি সেই ব্যৱসায়টো তুমি অকণ বহলাই লোৱা। তেতিয়া হ'লে তুমি তাৰপৰাও চলি থাকিব পাৰিলা ন'?
উম, সেই ভাবিছোঁ এবাৰ উম। ভাবিছোঁ এবাৰ মানে অনলাইনটো কৰি মানে অনলাইন কাপোৰ দিয়াতো কৰি ল'ম আৰু বোলোঁ চিলাই টো শিকিলৈ তেতিয়া একেবাৰে চিলাই কৰিও দিব পৰা
অ', অ', ধুনীয়াকে পাৰিবা আৰু এতিয়া তুমি দহি বতি ৰিহা খন তুমি বৈ পেলাই দহি-চহি বতি পেলাই যদি বিক্ৰী কৰা। তেতিয়া হ'লেওটো লাভ আছে ন'! এতিয়া তুমি তেনেকে এতিয়া কিমান ভাল কথা নিজে হাতে বোৱা ৰিহা এখন পিন্ধিবলৈ পোৱাতো বহুত ডাঙৰ কথা মানে।
উম।
আমাৰ বিলাকৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ আমি কাপোৰ বব নাজানোঁ ন'। সেইটো কাৰণে মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু মানে কি তুমি যদি অনলাইন কৰা সেই কথাটো মোক ক'বা দেই।
অ', হ'ব দিয়ক ক'ম বাৰু।
অ', মানে আমাৰ ইয়াতে আছে বহুত খিনি বোৱাৰী তেনেকে মানে তুমি আমাৰ ইয়ালে দিব পাৰিবা তেনেকে ল'ব মানে, তুমি যেনে মোক যোগাযোগ কৰিবা গ'ম পাইছা?
উম, উম।
আৰু এনেই চাদৰ মেখেলা বৈ থাকা নে?
অ', চাদৰ মেখেলা হ'ওঁক, চুুৰিয়া হ'ওঁক, গামোচা হ'ওঁক বোৱা হয়। এতিয়া ৰিহা লগাই হ'লে বোলো সেই চুৰিয়া বব লাগে যে। চুৰিয়া লগা হৈ আছে মানুহৰ, সেই চুৰিয়া লগাম বুলি ভাবিছো আৰু।
অ', এতিয়া বিহু সময়ততো গামোচাও বব পাৰা ন'?
হয়।
গামোচা বৈও বিক্ৰী কৰিব পাৰা। তেনেক উপাৰ্জন তোমাৰ-তোমাৰ উপাৰ্জনৰ ৰাস্তা আছে এতিয়া। মানে যেনেকে নহওঁ এটা-এটকা হ'লেওঁ উপাৰ্জন মানে হৈ আছে নিজৰ পৰা হয়নে?
উম- উম
এতিয়া তেনেকে মেচিন টো যদি তুমি শিকি লোৱা তেনেকে তুমি দহজোৰ যদি কাপোৰ চিলাই কৰি দিব পাৰা কিমান এটা ভাল কথা।
উম,
মই এতিয়া ময়ো সেইটোকে ভাবি আছোঁ মানে কি মইতো কাপোৰ বব নাজানো মই বোলো যি নহওঁক ব্লাউজ কিটা বা এনেকে মানুহৰ কাপোৰ ব চিলাব পাৰিলেও এটা নিজৰ হাত খৰচা ওলাব।
উম, মেচিনকে শিকি ল'বা আৰু।
অ', মিচিনটোকে শিকি ল'ম বোলো। আৰু মানে আমি এতিয়া এনেকুৱা ইয়াৰ জাগাত মানে কোনো কাপোৰ বোৱা কোনো হেৰিয়ে নাই নহ সেইটো কাৰণে মানে শিকিব পাৰা নাই এতিয়া। এনে সুবিধা থাকা হ'লে শিকিলোঁ হয় বহুত মন আছে কাপোৰ শিকিবলৈ
ওচৰত নাই নেকি?
নাই -নাই মানে টাউন এৰিয়া যে।
অ', অ',
টাউনত যে সেইকাৰণে কোনো কাপোৰ বোৱা হেৰিয়ে নাই।
উম,
চবেই চ নিজৰ- নিজৰ বি -বিজনেচ লৈ ব্যস্ত থাকে। সেই কাৰণে বোৱা কাপোৰ বিলাক মোৰ বহুত ভাল লাগে। সেইটো কাৰণে কৈ কৈছোঁ অনলাইন যদি কৰা খবৰ দিবা।
হয় অ', অ', হ'ব দিয়ক সুধিম।
তে হ'ব দিয়া ন' ৰাখো।
অ', হ'ব দিয়া।
টাইম পালে ফোন কৰিবা দে।
অ', আপুনিও কৰিব।
অ', কৰিম -কৰিম হ'ব দিয়া।
অ', হয়।